হয় নমস্কাৰ দেই হয় কি কৰি আছে অ মই বাহিৰত গৰমৰ কাৰণে বাহিৰত বহি বিচনী এখন লৈ বহি আছো আপুনি
অ আচ্ছা আচ্ছা মইয়ো বাৰু মানে গৰমতে ফেনৰ তলতে বহি আছোঁ মানে বাকী ই মানে মই অকণমান মানে মন্দিৰত গৈছিলোঁ আহিলোঁ বাৰু আহি পিনে এতিয়া মানে ৰাতিৰ মানে খোৱাৰ কাৰণে এতিয়া ৰান্ধিব লাগিব তাৰপিছত এতিয়া মানে বনাম অকমান পিছত আধা ঘন্টা মান পিছত পত বনাম
হয়
ময়ো বনাম মানে অলপ বজাৰ কৰিমগৈ। অলপ বজাৰ কৰি পেলাই বাহিৰতে আনিব লাগিব কিবা শাত চবজি সেয়া আনি পেলাই বনাম অলপ দেৰিকে এনে
আ্ছা আহ মোৰ টো মানে দুপৰীয়া বনাইছিলোঁ যিহেতু মই মানে আজি অফ আছিলে দুপৰীয়া বনাইছিলোঁ মই হয় দুপৰীয়া বনাইছিলো মোৰ দালি আছিলে আৰু মই মানে পনীৰ বনাইছিলো আৰু মানে পটল ভাজিছিলোঁ
হয় হয় এনেই আপুনি মাংস চাংস খায় নেকি
মাংসৰ ভিতৰত মই মাংস বহুত কমেই খাওঁ অ বহুত কম খাওঁ মানে খাওঁ বুলি ক'ব, কোৱা চলে মাছটো খাওঁ মই। মাছটো খাওঁ, কৰ্ণী খাওঁ। আৰু তুমি
মই গোটেই কেইটাই খাওঁ মই মাংসই খাওঁ তেনেকুৱা হেৰি নাই মোৰ আৰু খালি বাৰ লৈ পেলাই মই কেতিয়াবা নাখাও দেই মানে মঙ্গলবাৰ হওক সোমবাৰ তেনেকুৱা সোমবাৰ মঙ্গলবাৰ বৃহস্ বৃহস্পতিবাৰ শনিবাৰ এই চাৰিটাৰ ভিতৰত মানে সপ্তাহটো দুটা বা এ এটা ৰাখোঁ আৰু তেনেকুৱা কেতিয়াবা মানে কিবা অসুবিধাৰ কাৰণে সোমবাৰটোত নোৱাৰিলো তেতিয়া মংগলবাৰটোতো নোৱাৰিলো যে বৃহস্পতিবাৰ আৰু শনিবাৰটো ৰাখি দিওঁ যদি প্ৰথমতে সপ সোমবাৰ আৰু মঙ্গলবাৰে ৰাখি দিওঁ এতিয়া বাকী দুটা নামানো মানে যিকোনো দুটা মানো আৰু একে নোৱাৰিলে এটাই মানি বলা মানোৱেই তেনেকুৱা আৰু
উম মানে নোৱাৰে মানে কেনেকুৱা নোৱাৰে মানে যিকোনো মানে ধৰক অ বাৰৰ দিন মতে মান নে চব চবতকে মানে মোৰ মতে বেছি অ ভাল বাৰটো হয় মানে সত্ৰৰ ভিতৰত মংগলবাৰ আৰু শনিবাৰ
হয় হয় মানে কেনে হয় হয় মানিলে ভাল তেনেকুৱা মানে মানিলে ভাল মানে সেইটো আমি ভক্তি হিচাপত ভাবো কিন্তু যদি চাইণ্টিফিকেলি মানে বিজ্ঞানৰ প্ৰযুক্তি যদিও ভাবো তেত এতিয়া মানে সপ্তাহটোত এদিন যদি কোনোবাই মানে নিৰামিষ খাব পাৰে তেতিয়া মানে দেহৰ গোটেই হেৰিটো ভালে থাকে তেনেকুৱা নিচিনাও অলপ হয়।
আৰু মাহত আৰু মাহতে এবাৰ মানে উপবাস কৰিলে
অ সেইটোৱে।
সেইটো মানে নিয়মত আৰু চাইণ্টিফিকেলি হয়।
হয় হয় আৰু কিবা ৰাতি যদি ভাত খাই ষোল্ল ঘন তাৰ পিছত যদি মানুহে খাই তেতিয়া মানে দেহৰ মানে সকলো অংগ পতংগ বোলে চলাচলটো ঠিকে থাকে তেনেকুৱা বিজ্ঞানসন্মত কিবাৰ হেৰি আছে ইমান ভালকে নাজানো আৰু
হয় হয় হয় হয় কথাটো হয়।
হয় তাকে।
আৰু মানে আপোনাৰ অ কওকচোন কি কয়?
নহয় মানে দিনটো বোলো কেনেকে চলালে আজি বন্ধৰ বাৰ ক'বাত
আজি অ আজি বন্ধু আছিল মানে বহুত কাম আছিলে আজি মানে ৰাতিপুৱাৰ পৰা মানে আৰু মানে আজ আজৰি নাছিলোঁ অকণমান এই মন্দিৰৰ পৰা আহি মন্দিৰৰ পৰা আহি আজৰি হ'লো অকণমান। অ সময় পালোঁ এতিয়া, আ ৰাতিপুৱাৰ পৰা মানে বহুত মানে মোৰ মানে নিজৰে কাপোৰ আছিলে আ এতিয়া তোমাক মানে সদায় ধুব নোৱাৰোঁ এতিয়া মানে বেছি সৰু সৰু কাপোৰবিলাক বাৰু ধুই দিওঁ অ কিন্তু ডাঙৰ মানে যিবোৰ মানে আমাৰ অ মোতা কাপোৰবিলাক থাকে ন।
অ অ।
যিবিলাক যোৰ মানে নুশু খায় ৰ'দত সেইবোৰ মানে সদায় ধোৱা নাযায় সেইবোৰ আজি ধুই দিলোঁ গোটেইখিনি কাপোৰ। তাৰপিছত ঘৰচৰ মানে নিজৰ ঘৰ চৰ চা চিকুন কৰিলোঁ, তাৰপিছত আহ মানে খোৱা বনালোঁ, ভাত বনালোঁ, এই বোৰৰ বনালোঁ, তৰ তৰকাৰী এই পনীৰ বনালোঁ, তাৰপিছত বনাইছোঁ মানে অকমান খাই খাই মানে অকমান মানে জাষ্ট মানে অলপ অকমান বিচনাত আহ গৈছোঁ টোপনি আহি গৈছে হয়।
অ'।
পিছত বাৰু মানে উঠি মই মানে অ', গা পা ধুই মন্দিৰত গৈছিলোঁ মন্দিৰৰ। পৰা আহি, অকণমান মানে চাহ খাই আজৰি হৈছোঁ, মই ভাবিলোঁ এটা আপোনাৰ লগত মানে
কথা পাতোঁ, হয়, হয়, ঠিকে আছে বাৰু। তেওঁ দেওবাৰটো বন্ধ বুলি কয়হে, নিজৰ কামৰ পৰা আজৰিয়েই পোৱা নাযায়। বন্ধবাৰতোটো সেইটোৱে, গোটেই সপ্তাহ হয়, অফিচৰ কাম হওঁক কিবা পঢ়া শুনাৰ কাম গোটেই সপ্তাহটোত কৰি, দেওবাৰটো বন্ধ পৰিলে বুলি ক'লেই নিজৰ গোটেই কাপোৰ ধোৱাকে ধৰি, গোটেই ঘৰ মোচা, সাৰা বাকীতো সময় পোৱা নাযায়, তেনেকুৱা দিন মানে অ'
হয়, তেনেকুৱা দিনত হয়, থুল মূলকে কৰা, কৰা খাই কৰা হয়, গোটেইখিনি এনে বেলেগ মানে বাকী দিনবোৰত
অ', সেইটোৱে।
আৰু বাৰু আপোনাৰ কেনেকুৱা চলে আপোনাৰো একেনে?
অ', মোৰো একেই, খালি কালি মানে বন্ধ বাৰ বুলি আজি সেইটো কাৰণে অকণ দেৰিকে উঠিলোঁ, ৰাতিপুৱা, ৰাতিপুৱা উঠোঁতে আপোনাৰ পোনে চাৰে আঠটা, নটাই বাজিলে। ৰাতিও দেৰিকে শুইছোঁ আৰু বন্ধ বাৰ আৰু লাহে, লাহে উঠিম। তাৰপিছত উঠিও মই ঘৰ, দুৱাৰ সাৰি ঘৰ মুচিলোঁ আজি ঘৰটো, তাৰপিছত গাৰোৱাৰ ক'ভাৰ গোটেই ধুই আৰু টেবুল, চেবুল চাফা কৰি, গাটো ধুই, ধূপ ধূনা দি পেলায়ো ভাত বনালোঁ। ভাত বনাই খাই কৰি অকমান পঢ়া শুনা অলপ চালোঁ, মোবাইল আৰু লেপটপত অলপ কিবা কাম আছিলে কৰিলোঁ। উপৰিও মই শুই দিলোঁ, শুই দি আবেলি উঠিলোঁ, উঠি পেলাই অক অকমান বাহিৰত ওলাই গ'লো, বন্ধ বাৰ আৰু, সেয়া ওলাই গৈ পেলাই কিবা কিবি অকন খালোঁ বাহিৰতে ঠাণ্ডা, তাৰপিছত সেয়া ঘৰ সোমাই আকৌ এতিয়া অকণমান বজাৰ অলপ আছে, কৰিবলৈ সেয়া শাক পাচলি বজাৰ আৰু। সেয়া কৰিমগৈ আৰু অলপ লাহে, লাহে। তেনেকুৱা
মানে আপুনি অ', মানে এই শাক পাচলিৰ বজাৰটো যে, আছ ন' এতিয়াতো আ আপুনি বাহিৰত ওলাই গৈ পিনে, বজাৰত ওলাই গৈ পিনে মানে এই গৰমত বাহিৰতো মানে যেনেকুৱা গৰম গমেই পায় আৰু গাড়ীৰ বেছি গৰম। অ', মানে বাজাৰৰ পৰা আনাতো আপুনি মানে বেছি সহজ বুলি ভাবেনে? আজিকালিতো টো, মানে আ, যেনেকুৱা গুৱাহাটীত আ, দচ মিনিটৰ ভিতৰতে মানে দি যায়, যিকোনো এতিয়া মানে কোম্পানীৰ পৰা ব্লিংকিতে হওঁক বিগ বাস্কেটে হওঁক ত' কোনটো মানে সহজ বুলি ভাবে আপুনি?
কোনটো সহজ মানে এনে যদি মই মানে বজাৰখনৰ ওচৰতে আছোঁ, একদম লগতে মোৰ ৰুমটো সেইটো কাৰণে মানে আপোনাৰ এশ, দেৰ কটা খোজ কাঢ়োঁ বুলি ক'লেই মই শাক পাচলি বজাৰ লগতে পাওঁ। মানে সেইটোকাৰণে মই আকৌ এক্স এটা পোন্ধৰ বিচ টকা মানে অতিৰিক্তকৈ দিব নিবিচাৰোঁ মানে অন মোবাইলত আনিলেতো সেইটো অতিৰিক্ত দিব লাগে কাৰণ, তেওঁলোকৰো খৰচ আছে, তেলৰ খৰচ আছে তেওঁলোকৰ কষ্ট হয়, ন! সেইটো বুলি
হয়, হয়।
গতিকে যিটো মই নিজেই পাৰোঁ। সেইটো নিজে কৰাই ভাল, পইচাও ৰাহি হ'ল। আৰু তেওঁ-নিজৰো অ'
অনলাইন অৰ্ডাৰ দিয়া নাযায়।
হয়, হয়, সেইটোও হয়, সৰহ বস্তু হ'লে ভাল।
হয়, বেছি বস্তু হ'লে এতিয়া যদি বেছি মোৰ বেছি বস্তু হৈছে ৰা-ৰেচনৰ কাৰণে তিয়া ঘৰৰ কাৰণে তেতিয়া একেলগে অৰ্ডাৰ দিব পাৰি।
আৰু বাৰু সেইটোয়ে আৰু মইতো মানে বেছিভাগ মানে এতিয়াওটো কামত আজৰি নাপাওঁৱেই সম সময়ে নাথাকে, এতিয়া মানে কি কৰোঁ মই মান এইয়া এনে ব্লিংকিটটোতে অৰ্ডাৰ দি থওঁ যিকেইটা বস্তু মানে নাথাকে নোহোৱা হয়
উম, হয়, হয়।
তেতিয়া মই মানে বস্তুখিনি দি যায় ঘৰত দি যায়, আ, তাৰপিছত ঘৰত তে, মানে আমাৰ তাতে ওপৰত মানে মালিক থাকে। তাতে দি যায়, তাৰপিছত মই আহি পিনে মানে বস্তুকেইটা লৈ আহোঁ, মানে বজাৰত আৰু সোমোৱা আৰু বাৰ্গেনিং কৰা, আৰু মানে লোৱা, মানে সময়ে নাথাকে আৰু মানে দামদৰো কৰিব লাগে ন? বহুত, বহুত বেছি দাম মানে বিচাৰে আজিকালি। উম, হয়।
আৰু বস্তুৰ দামো বাঢ়িছে, আৰু এতিয়া সেইটো বুলি চৰকাৰক দুখ দিব নোৱাৰি, কিন্তু তথাপিও একপক্ষত চৰকাৰে দায়ী তেনেকুৱা নিচিনাও হয়। আপোনাৰ টেক্স হওঁক বা আইকৰ যিটো কাটি দিয়ে সেই কাটি দিয়াটো বহুত কাটি দিলে এতিয়া ইয়াতটো মানে নিজে, নিজে দামটো বাঢ়ি যায়, তেনেকুৱা নিচিনাও কথা।
হয়। পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, বস্তুৰ দামটো এতিয়া স্বাভাৱিক ভাৱে বাঢ়িবই।
হয়, কিন্তু সেইটো এতিয়া বেলেগ দেশৰ চাব গ'লে বেলেগ দেশ কম আছে, এতিয়া আমাৰ ভাৰতৰ নিচিনা দেশতহে অলপ বেছিহৈ আছে।
বহুত বেছিহৈ আছে।
বহুত বেছিহৈ যিহেতু মানে যিটো মানে, আয়কৰ মানে টেক্সটো যিটো কাটি দিয়া আগতে, বহুত বেছি কাটি দিয়ে। সেইটো কাৰণে ইমান ইয়াত এতিয়া তলত মানুহেটো লবই লাগিব।
ইমান এতিয়া মানে দাম বৃদ্ধি পাইছে প্ৰত্যেকটো বস্তুৰ, আপুনিতো গমেই পায় নিজে যিহে টো, নিজে হাতেদি কিনে। অ', আপুনিতো গোটেইখিনি কিনে ন? মিঠাতেলৰ পৰা লৈকে এতিয়া আপুনি শাক পাচলিৰ পৰা লৈকে।
হয়।
কৃত্ৰিমান
চাউল আৰু হয়, দিয়ক।
হয়, হয়, হয়। সেইকাৰণে মানে এতিয়া মানে অলপ মানে ভাবি চিন্তি বজাৰ কৰিব লগা হয়।
হয়, হয়, আৰু বজাৰ কৰা মানে কেঁচা শাক আজিকালি খাব নোৱাৰা হৈছে যিটো সাৰ প্ৰয়োগ কৰি পেলাই বনাই, এদিনত। তেনেকুৱা নিচিনাই হয় দিয়কচোন। গতিকে নিজৰ স্বাস্থ্যৰ ক্ষতিকাৰোঁ হৈছে।
হয়, একদম হৈছে মানে যিটো যিখিনি খাব লাগে, যিটো খাব লাগে সেইটো খাব পাৰা নাই, এতিয়া মানে সেইটোয়ে এতিয়া যাৰ টকা পইচা আছে, সেইটো বেলেগ ক
সেইটোৱে হয়, এতিয়া পু-সৰু, সৰু মাছ মানুহখিনি পুষ্টিকৰ খা খাদ্যৰ নামত আপোনাৰ এক প্ৰকাৰ চাক খাই যিটো বিষ বুলি
একদম একদম একদম সঠিক কথা কৈছা। এই ডাঙৰীয়া একদম সঠিক কথা কৈছে।
সেইটোৱে আৰু।